হেল্ল'অ
হেল্ল'অ
কি কৰিছ?
মই বাৰান্দাত বহি আছোঁ।
অ ভাত খালি?
উম খালোঁ। তই?
খালোঁ।
কিহৰ লগত?
মই দালি ভাত ভাজি। তই?
অ মইয়ো দালি ভাত ভাজি।
অ উম ভালেই দেই। তোৰ?
ভাল।
অ পিছে মাহত কি কৰিছে?
শুই আছোঁ।
অঁ।
তোমাৰ মাঁ হত।
উম মাঁ মাও শুই আছে।
অ তই ক'ত আছ এতিয়া?
কথা মই ৰা ৰাস্তাত ঘূৰি ফুৰিছো অলপ ইমান গৰম আজি আমাৰ ফালে। তঁহতৰ ফালে?
অ অ।
বতৰ কেনেকুৱা আজি তহঁতৰ ফালে?
আমাৰ ফালে আজি বহুত গৰম।
অঁ।
তহঁতৰ ফালে?
ছেম একেই আমাৰ ফালেওঁ গৰম।
পিছে গৰম বন্ধত কি কৰিম বুলি ভাবিছ?
ভাবা নাই বাৰু এতিয়ালৈকে একো।
অঁ। তেনে মই এই কথা এটাৰ কাৰণে তোক ফোন কৰিছিলো, কিবা এটা আমি- হেৰি কৰিব পাৰা যাবতো ন খুলিবলে?
অঁ, কি কথা বা?
কিবা ৰেষ্টুৰেন্ট এখন খুলিব পৰা যাব, ত' এতিয়া- এতিয়াৰ পৰা আমি- উম, তই মোৰ লগত পাৰ্টনাৰশ্বিপ কৰিবি?
অঁ, কৰিম -কৰিম। মানে ক'ত খুলি পিছে? অঁ -অঁ।
তেজপুৰত খুলিম, তোৰ গৰম বন্ধ খুলিবতো ন আগষ্টত। তোৰ পোৱালি মানুহ চব কলেজৰ, স্কুলৰ পোৱালি চব আহিব ন। তো তেতিয়া খুলিব পৰা যাব আৰু।
পাৰি বাৰু খুলিব কণ্টেক্ট কৰিলেই হ'ল।
অঁ, কৰিম দে তোক। কালি মানে আহিবি, আমি দুটাই হিচাপ- চিচাব কৰিব মিলাব কৰিব লাগিব ন। কিমান কিমান লাগিব, কি কি আনিলে ভাল হ'ব, কি কৰিব লাগিব?
পিছে কি কি বস্তু থলে ভাল হ'ব তোৰ মতে?
চাওমিন, ম'ম' এইবিলাক আৰু ধেৰ মানে- বস্তু আৰু।
এই বিলাক ভালেই হ'ব বাৰু।
অঁ।
ফাৰ্ষ্টতে সৰুকে, ফাৰ্ষ্টতে মানে অলপ সৰুকে খুলিম তাৰপিছত- ডাঙৰকে কৰিম আৰু। ফাৰ্ষ্টতে সৰুকে, ফাৰ্ষ্টতে কৰি চাম আৰু কিমান- কি হয়, চেল হয় নে নহয়!
উম, উম, উম।
তাৰপিছত ডাঙৰকে কৰিম আৰু।
উম, উম।
আমি দুটা হ'লেও নহ'ব ন! তোৰ বিচাৰিব লাগিব তোৰ এজন - পাটনাৰ বিচাৰিবি, মইয়ো এজন বিচাৰিম। কাৰণ লাগি ভাগিতো চবেই মিলি জুলি কৰিব লাগিব ন, ত দুজনেইতো কৰিব নোৱাৰিম।
তোৰ লগৰ এনেকুৱা আছে নেকি কোনোবা বনাব কৰিব জনা?
নাই বাৰু।
অঁ।
বিচাৰিবিচোন, পাৱ যদি এনেকা ভাল হ'ব আৰু পালে। উম।
আমি ধৰি লোৱা আমি দোকানত থাকিলো তো, কোনোবাইতো আমাৰো একেবাৰতেো আমি চব- খিনি বনাইটো নিব নোৱাৰিম ন। তো কোনোবাই- আধাখিনি বনাই থাকিব লাগিব, তাৰপিছত আকৌ লৈ যাব লাগিব।
অঁ আছে বাৰু এনেকুৱা মই মানে কব কম মানে লগৰটোক।
নেটৱৰ্কটো তাতে ভালকে আহা নাই।
অঁ, এই মানে এইফালে আমাৰ বহুত নেটৱৰ্ক প্ৰব্লেম দিয়ে যে। হেল্লৌ', হেল্লৌ'।
তোৰ মাতটো ভালকে আহা নাই, তই অলপ- মানে উঠি পেলাই কৰ'বাত যা।
অঁ অঁ, এতিয়া গৈছে? হেল্লৌ' হেল্লৌ' হেল্লৌ'
অ অ, এতিয়া আহিছে। হেল্লৌ'
অঁহ'।
এতিয়া গৈছে?
অঁ অঁ।
সেইটোয়ে কৈছো আৰু, আমিতো অকলে বনাব- ব নোৱাৰিম ন ইমান খিনি বস্তু। মিলি জুলি কৰিব লাগিব আৰু।
উম'। কেতিয়াবা ফুৰিব নোযোৱা নিকি গৰম বন্ধত?
তাকে ভাবি আছো যাওঁ বুলি। পিছে তই প্লেন কৰিছ নেকি যোৱা?
কৰা নাই বাৰু এতিালৈকে। তই কৰিছ নেকি?
মই এনেকা সৰু সুৰাকে যাওঁ বুলি ভাবি আছোছ। হেৰি চাইদে ভালুপুং চাইদে। যাবি নিকি?
যাব পৰা যায় বাৰু কণ্টেক্ট কৰিলে।
উম, অঁ কৰিম দে। তোৰ লগৰ খিনি বিচাৰিবি মও আধা খিনি লগৰ বিচাৰি ল'ম তোৰ মিলি-জুলি- টো যাব লাগিবতো ন? কিমান লগৰ যাই মিলাব লাগিব।
অঁ'।
পিছে তই ভালুপুং ঐ কি হেৰি শ্বিলং চাইদে গৈ পাইছ?
শ্বিলং বাৰু যোৱা নাই।
অঁ এনেই তোৰ লগৰ কোনোবা গৈ পাইছে?
গৈছে গৈছে চবে অঁ।
অঁ তেনে সুধিবিচোন, কেনেকুৱা জেগা থাকে কেনেকুৱা? সুধিলবি। তেতিয়া যাবলে ভাল হ'ব আৰু।
উম'।
এনেই এইফালে ফুৰিব গ'লে কিহত গ'লে ভাল হ'ব? এনেই ট্ৰেইনতোতো যাব পাৰে বাৰু। এনেই গাড়ীত গ'লে ভাল হ'ব নে-
নে ক'ত গ'লে ভাল হ'ব?
দাৰ্জিলিং গলে ভাল হ'ব নিকি?
অঁ দাৰ্জিলিঙো যা আকৌ ইফালে আমাৰ, ইফালে মানে দৈমাৰ বুলি কয়, ইফালেও যাব পৰা যাব।
উম' উম'।
দেমাৰ গৈছ তই?
দুই মাহ গৈছো, গৈছো।
উম, ধুনীয়া আছে চাগে।
উম, আছে।
তে অলপ দূৰত গলে ভাল হ'ব আৰু ন
উম, ভাল হ'ব বাৰু অমাৰল দূৰত ধৰি মি অল
অ',
উম, কন্টেক কৰিবি ক'লে মানে।
অ',
উম, উম। হেল্ল' হেল্ল'
এই
ত'
শুনি আছো ক?
নবাৰ বিজনেচ কৰি বুলি ভাবিছা নেকি বিজনেচ?
মইতো কৈছচোন কৰিম বুলি ত' আমি অ' ভাবিছো তোকতো মই কৈছোৱয়েচোন।
নহয়, নহয় আৰু বেলেগ বিজনেচ মানে। হেল্ল' হেল্ল'
হেল্ল'
মানে ৰেষ্টুৰেণ্টৰ কথা কোৱা নাই হেল্লো ম তোৰ ব্ৰইলাৰ ফাৰ্মৰ এইবিলাক মানে তোৰ বিজনেচটো এনেকুৱা ব্ৰইলাৰ গ্ৰাম গাহৰি গ্ৰাম এইবিলাক
হয় এইবিলাকো এনেকুৱা, এনেকুৱাও কৰিব পৰা যাব বাৰু এইবিলাক কৰিলেও বহুত চেল আছে বাৰু এইবিলাক কৰিলেও।
উম, এনে মই সুলিম বুলি ভাবিছো বাৰু গাহৰি ফাৰ্ম এখন মানে পাৰ্টনাৰশ্বিপ হবি।
উম, কৰিব পাৰি পাৰ্টনাৰশ্বিপ পিছে কিমান আনিম বুলি ভাবিছত গাহৰি?
গাহৰি দহটামান।
অ' দহটা ধৰি লোৱা তই পাঁচটা আনিলে মই পাঁচটা আনিলো এনেকে।
অ' পিছত তোক কৈ আছো মানে কণ্টেক কৰি।
অ' হ'ব।
ৰা তুবুৰি আছে তুবুৰি
অ' আছে তোৰ ঘূৰি আবতো গাহৰি অকল তুবৰিও আৰু এনে কচু চচু খাই ন কচু আছে।
অ',
হ'ব পাৰা যাব এইটো এইটো কৰিলেও আমাৰ ভালেই হ'ব বাৰু। কাৰণ এটা গাহৰি দামেই কিমান জানোৱেই আৰু।
উম,
ধৰি লও আমি এতিয়া সৰু, সৰু চাইজৰ আদিম লগ সৰুৰ পৰা ডাঙৰ কৰি
অ' সৰু সুৰাই দিব লাগিব বাৰু।
উম, মতা মাইকী চাহ আনিব লাগিব। মিলাই পেলাই।
উম, উম।
পিছে এইবিলাক খুলিব হ'লে মানে আমাৰ এনেকুৱা পথাৰ চাৰিত জেগাত খুলিব লাগিব কাৰণতো গাঁওবিলাকোতো এইবিলাক খুলিব কৰিবতো নিদিব ন।
গাওঁতটো এনে খুলিব নিদিয়ে বাৰু গাঁওত খুলিব নিদিয়ে বাৰু অলপ তে খুলিব লাগিব।
অ' দূৰতকৈ খুলিব লাগিব আৰু গোন্ধ-চোন্ধ আহিলে কৰিলে মানুহে অশান্তি পায়তো ন।
অ' এনে তোমাল লগৰ ফেলে মানুহ আছে নেকি মানে, মানে ৰাতি থাকা মানে গড়ালত মানে হেৰি
অ'অ' আমাৰ ইফালে অ' আছে, আছে।
অ' কবাচোন মানে সুধি ল'বা তাক।
অ'অ' সুধিম এই পাৰিব ঘৰতে থাকে এনেও।
অ' মোক ক'বা সুধিকেনে?
অ' কম, কম। এনেতো আমি দিনত থাকিব পাৰিম সিটো ৰাতি থাকিব পাৰিব ন।
অ',
পিছে গাহৰি কিমান দাম তই যা ন?
গাহৰি এটাত তোৰ তিনি হাজাৰ, চাৰে তিনি হাজাৰ এনেকুৱা ল'ব সৰু পোৱালি।
অ',
হম, উম,
মই এনেকা কোৱা বুলি গম পাইছিলো বাৰু।
উম, উম।
অ', এনেকাবিলাক, এইবিলাক, এনেকুৱাবিলাক পোৱা যায় বাৰু এইবিলাক
উম, হ'ব দিয়া মই পিছত কণ্টেক্ট কৰি আছো ন মানে বিজনেচৰ কথাটো।
অ, হব তই মোক জনাবি।
অ',
হয়।